কি কৰিছে? তাত
নাই একো কৰা তুমি কি কৰি আছা?
এয়া এনে বহি আছো ।পঢ়া নাই নেকি?
অঁ এই পঢ়ি আছোঁ।
হয় নেকি?
কিবা খালা?
অ খালো মইও খালো ।তুমি কি খালা?
অ মই ম'ম' খালোঁ। আজি
তোমালোকৰ পিনে বৰষুণ দিছে নেকি,?
অ আমাৰপিনে বৰষুণ দিছে তোমালোকৰ ফালে
অলপ অলপ কিনাই আছে
অ এতিয়া বাৰু নাই আমাৰ হ'লে দিছিলে আৰু সন্ধিয়া টাইমত
আহ
খবৰ ভাল
অ ভালেই তোমাৰ
অঁ ভালে
অ তোমালোকৰ মানে এক্জাম কেতিয়া হ'ব?
আমাৰ একজাম হ'ব পৰহিলৈ হোৱা কথা আছে টেষ্ট এটা
আহ
এনে ফাইনেল এক্জাম হ'ব শেৰিত ছেপটেম্বৰত?
আহ পঢ়িছানে নাই পিছে?
এয়া এতিয়া পঢ়ি আছিলোঁ?
অ এক্জামৰ কাৰণে কিমান প্ৰিপৰেচন হৈছে?
হৈছে আৰু
হা
হৈছে আৰু অলপ তোমাৰ
পইচা আৰু অলপ অলপ ইমান হোৱা নাই।
অঁ তোমালোকৰ এক্জাম পাতিব কেতিয়া?
আমাৰ এক্জাম বৃহস্পতিবালৈয়ে আছে। একেলগে পৰিঢ়ছে দিয়া এক্জাম।
অঁ
চাহ তাহ খালানে নে নে? ম ম য়ে খাইছা অকল? অ ভাত বনালা?
এ আমি ভাত দেৰি হয় আমাৰ বনোৱা। তোমালোকৰ?
নাই বনোৱাই নাই বনাম বুলি ভাবিয়ে আছোঁ, বনাম আৰু।
ভাতকেইটা বনাবা নহ'লে তুমিযে আজি ন।
অ ময়ে বনাম আজি লগৰ দুজনী বোলে, অলপমান বেয়া লাগি আছে, ময়ে বনাম আৰু।
ভাত বনোৱাই আছে। তৰকাৰী খিনি বনাই দিলেই হ'ব চব্জিখিনি। আমাৰ মানে আমাৰ মানে ভাত বনোৱাই, অ'
আমাৰ নাই ভাত-চাত বনোৱা।
আমাৰ মানে ভাত বনালোঁ। মানে, চব্জিখিনি বনোৱা নাই। খিনি বনাম আৰু। সোনকালে নবনাও, খোৱা টাইমত বনাও পহী থাকো থাকিলে দেৰি হৈ যায়গৈ যে, সেইটো কাৰণে হয়। খোৱা টাইমত বনাও, বনাই পেলাই তেতিয়াহে মানে
কি, চব্জি বনাবা আজি?
আজি এতিয়া জানো, কি বনাও। মাছ আছে, তাকে বনাও নেকি। অ', তুমি?
নাজানো আও কি বা বনাও। বনাম চাগে মানে পটল আছে, আলু আছে আছে নেকি, গম পোৱা নাই' চাব লাগিব লগৰ কেইজনী
অহ', আছে চাগে।
অহ'। ডিম দুটা আছে।লগৰজনীক সুধিছিলো।
অঁ'।
অ', সেয়াই বনাম আৰু।
চাই লোৱা ন? কি বনাবা, চাই মেলিহে বনাব লাগিব।
কিবা এটাতটো খাব লাগিব ন কাৰণ, এতিয়াতো ঘৰত নাই আমি। ঘৰত থাকিলে বেলেগ কথা আৰু। তাকে আৱ মেনেজ কৰিব লাগিব, যেনেকে নহওক কিবা এটা। উম তুমি সেউজীয়া শাক পাচলি খোৱা নে নোখোৱা
উম খাও ইমান নাখাও কিছুমান খাওঁ কিছুমান নাখাওঁ ইমান ভাল নাপাওঁ মানে এনে মানে শাকৰ ভিতৰত ঢেঁকীয়া শাকটো ভাল পাওঁ।
তাৰ পিছত ভুল ভাল পাওঁ। জিকাটো ইমান ভাল নাপাওঁ। ভুলটো ভাল পাওঁ তাৰপিছত আৰু ফুলকবি সেইটো ভাল পাওঁ টমেট ভাল পাওঁ অহ সেইটো ভাল পাওঁ ভাজি খাই। ভাজিৰ লগত ভাল পাওঁ আৰু আলু ভাল পাওঁ।
অহ -অহ অহ এনে, এয়া পাতকবি টো পুৰা তেলতে যে ভাজে সেনেকে খাই ভাল লাগে। পানী নিদিয়াকে যে শুকানকে ভাজে উম। আলু দি কিনে তাত নহ'লে বা মানে যদি ব্ৰইলাৰ থাকে সেনেকে সৰু- সৰুকৈ কাটি দি কিনে
অহ
সেনেকে বনাই। খাই ভাল লাগে আৰু
অহ আমিও ভাল পাও তেনেকে। বনাও কেতিয়াবা ৰুমত। থাকিলে তেনে কে বনাও দালি বনাও ইমান বনাব মন নকৰে সেনেকে চিম্পল কৰি পেলাই থৈ দিওঁ।
আজি এনে কি- কি বনাম বুলি ভাবিছা?
আজি এতিয়া আমাৰ সেয়া পটল আছে, তাৰপিছত ভেন্দি আছে, আলু আছে সেনেকে আছে পাচলি তাৰপিছত আৰু ডিম আছে তাকে বনাও নে, মাছ বনাও জানো মাছ আছে যে।
অহ
তাকে বনাম আৰু কিবা
অহ, আম আমি আকৌ ভাবি আছো মানে পটল আছে ন' সেয়া ফ্ৰাই কৰো ডালি বনাও তাৰপাছত কণী আছে ন' কণী এটা আমলেট বনাম আৰু মানে পিয়াজ দি কিনে। সেনেকেই তিনিজনীয়ে মিলাই কিনে খাম আৰু।
তুমি ভাবি আছানে তোমাক কৈছেও কোনবাই বনাবা বুলি না তুমি নি
নাই, মই ভাবিহে আছ ছোঁ, লগৰ কেইজনীক কব লাগিব কিবা কয় সিহঁতে!
অঁ।
আঁ।
দালি বনালা?
বনোৱাই নাই।
অঁ।
অ'।
বাকী তুমি চাহ তাহ এনে খোৱা নে নোখোৱা?
নাই, খাও মই। তুমি?
মই খাওঁ। মোৰ ফেভৰেট, চাহ মানে ভাততকৈ চাহটো বেছি ভাল পাওঁ।
ভিতৰত কি বেছি ফেভৰেট হয়নো?
পাষ্ট ফুটৰ ভিতৰত, ক'ব গ'লে ৰোলটো বেছি ফেভৰেট। তাৰপিছত আৰু হেৰি ভাল পাওঁ, বিৰিয়ানী ভাল পাওঁ। এই দুটা বেছি। ভাল পাওঁ ফেভৰেট। এনে চাওমিন, মম' টো ফেবৰেত টে। পানীপুৰি।
পানীপুৰি চব ছোৱালীয়ে ফেভৰেট হয় বাউ। আমাৰো ফেভৰেত হয়।
তাৰপিছত তুমি কি কি টেঙা খাই ভাল পোৱা?
মই টেঙা আম, জল পাৰী তাৰপিছত বগৰী
উম।
আৰু যে মানে ৰভাব টেঙাটো যে।
অ মই সেইটোয়ে ভাল পাও ৰভাৱ টেঙা ভাল পাওঁ, আম ভাল পাওঁ। তাৰপিছত বগৰী বেছি ভাল পাই, এইগিটা মানে টেঙাৰ ভিতৰত এইগিটা বেছি ভাল পাওঁ আৰু হেৰি আনাৰস যে আনাৰস খাই বহুত ভাল পাওঁ।
আনাৰসটো নিমখো জ অ অহ, সেনেকে খাই ভাল লাগে। উম।
ভাল লাগে।
অ তাৰপিছত আৰু এ টা খাওঁ বাৰু তেতেলিটো বহুত
অ তেতেলী খাই ভাল পাওঁ কিন্তু তেজ পানী হৈ যায় যে।
অ হ'ব নিদিয়ে উম, হ'ব নিদিয়ে আৰু পোৱাও নাযায়। তেতেলিটো কিনিব পোৱাও নাযায়, বেলেগ টেঙাবোৰ কিনিব পৰা যায় পতককে কিন্তু তেতেলীটো বিচাৰি পোৱা নাযায় পতককে।
তুমি বজাৰ চজাৰ কৰ কৰা নে নকৰা?
নাই যাও লগৰ কেইজনীৰ লগত। লগৰ কেইজনীৰ লগত যাও বজাৰত।
অঁ।
পাচলি নাইকিয়া হলে কাৰণ ঘৰৰ পৰা আনিলেতো ইমান দিন নাথাকে ন বেয়া হৈ যায়। সেইকাৰণে পাচলি নাই কিয়া হলে আনোগৈ, তাৰ পাছত আৰু মানে যদি ডিম চিম আনিব লাগে মাচ চাছ আনিব লাগে তেতিয়া আনো।
অঁ।
বইলাৰটো নেখাও ইয়াত ঘৰৰ পৰা দি পঠাই ন তেতিয়া খাও।
অঁ। আমিও সেইয়াই অ যাও, আমি সেনেকে ও লাই যাওঁ ওলাই পেলাই সন্ধিয়া টাইমত অলপ ওলাই যাওঁ ওলাই যায় এনেই কিবা কিবি, মানে ল লাগতিয়াল বস্তুখিনি লৈ আহোঁগৈ। ঘৰৰ পৰা মানুহ আহি দিলেহে লৈ আহিব ন তেতিয়ালৈ নাথাকিলে হব, লৈ আহোঁগৈ যাই পেলাই।
অ ।
কিবা কিবি পাচলি পাচলি এনে লৈ আহোঁগৈ।
আহে নে নাহে?
অ আহে।
অ।
ইমান সময়ো নাপায়। দিয়াচোন হ'লেও মানে আহে আৰু, কেতিয়াবা কেতিয়াবা।
অ, এ আজিকালি ন বহুত কাম।
উম কামৰ পৰা সময় পোৱা নাযা যাই যে। সেইটো কাৰণে।
আমাৰো সেয়াই আহে মানে ইমান নহয় আৰু আহিছিলে মই মই ঘৰতো গৈছিলো।
অ'হ
তাৰপৰা মই কালি আহিছো হে আহিব। চাগে মাহত আৰু এসপ্তাহ মানৰ পাছত।
আহঁ
সেয়া আৰু মোৰ নাহিলেও লগৰ দুজনী মাকহঁত আহে নাইবা বাহত আহে বৰমাহত মানে বৌহত আহে।
অঁ অ অঁ এই আমাৰো তেনেকুৱাকে বজাৰ চজাৰ লৈ পেলাই আহে।
ফল মানে ইয়াতো আমি আম চাম নাপাওঁ ন গাঁৱলীয়া জেগাতহে সেইবোৰ পোৱা যায়।
অ সেই ঘৰৰ পৰা দি পঠাই আমাৰো দি পঠাই আম। চাম ফৰ্মলৈ। কিবা কিবি কাৰণ মানে ঘৰত। মই খাওঁ যে এতিয়া মই নাই যেতিয়া আৰু ভাইটিয়েনো ক'ত খায় সেইটো কাৰণে দিয়ে পঠায় আৰু।
অ সেইয়াই আৰু মানে জানে ন ঘৰত খোৱা বোৱা গতিয়ে নাই ইয়াত আৰু কি ভাল বস্তু খাম সেইকাৰণে মানে আহিলে লৈয়ে আহে আৰু কিবা -কিবি। উম
আচাৰ খোৱা নে?
খাওঁ ঘৰৰ পৰা লৈ আহো লগ মই মই বুলি নহয় মোৰ লগৰ কেইজনিও লৈ আহে।
অঁ ময়ো সেই তেনেকুৱাই কৰোঁ।
অহ হ'ব দিয়া নহ'লে কালিলৈ কথা পাতিম।
অঁ হ'ব দিয়া। মোৰ অলপ কাম আছে কৰি লওঁ
কৰি লোৱা হ'ব দিয়া।
অঁ